হেল্ল' নমস্কাৰ
হয় নমস্কাৰ হয় ব্যস্ত আছে নেকি আপুনি? হয় মই হয় মোৰ আপোনাৰ পৰা অকনমান য- যন্ত্ৰ পাতি আমাৰ যে আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ কৰি থাকোঁ। সেই তাৰে ওপৰত অকনমান আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। অ আপুনি মোক ব্যক্ত কৰিব পাৰিবনে।
হয় হয় মই এ আধুনিক যন্ত্ৰ পাতিৰ এই বিষ- ষয়ে মানে যিমানখিনি জ্ঞাত মই আপোনাক নিশ্চয় জনাব পাৰিম। অ ঠিক আছে আপুনি মোৰ পৰা কি জানিব বিচাৰে?
হয় হয় হয় ধন্যবাদ মানে মই জানিব বিচাৰিছো আমাৰ এনেই যন্ত্ৰ পাতি যে আমি ব্যৱহাৰ কৰোঁ বা যন্ত্ৰ পাত- মানে নো কি?
হয় এ যন্ত্ৰ পাতি বুলি ক'লে মই সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা আমাৰ যি যি ব্যৱস্থা আমাৰ জীৱনতটো সহজ কৰি তুলিছে ধৰি লওক বা আমি অ কম সময়ত আমাৰ শ্ৰম প্ৰয়োগ নকৰাকৈ আমি বিভিন্ন ধৰণৰ বৰ্তমান কাম কৰিব পাৰিছো, আহ বিশেষকৈ সেই-সেই পদ্ধতিবোৰক এটোকে আমি যন্ত্ৰ পাতি বুলি কওঁ, অ', উম, বৰ্তমান আমাৰ জীৱনত ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালই আমি বি-বিভিন্ন ধৰণৰ যন
হয়, হয়, হয়, হয়, হয়, হয়, হয়। সুন্দৰ কৈছে, আপুনি ঠিকেই কৈছে মানে এতিয়া মই জানিব বিচাৰো আপোনাৰ পৰা, আমাৰ আধুনিক যন্ত্ৰ পাত তি ব্যৱহাৰ, কৰি বা আমাৰ সমাজত কেনেকুৱা ধৰণৰ আধুনিক যন্ত্ৰপা টি অৱদান আনিছে ধৰি লওক খেতিৰ-খেতিৰ লগত জড়িত হওক। বা আপোনাৰ আমাৰ আহ, অহা যোৱাৰ ক্ষেত্ৰতেই হওক বা আমাৰ, ধৰি লওক হিচাপ নিকাচৰ ক্ষেত্ৰত তে হক বা আমি ডাটা বিলাক সঞ্চয় কৰি, যে ৰাখো তাৰে ক্ষেত্ৰতে হওক মানে মানে সুবিধা আমাক দিছে বা অৱদান দিছে।
হয়, হয়, আহ এ-এই বিষয়ে ক'বলৈ গ'লেতো মানে শেষয়ে নহ'ব বুলি ক'ব পাৰি কাৰণ, এ যন্ত্ৰপাতি আমাক ইমানে বেছি উন তলৈ এ এ লৈ গৈছে আমি এইটো কওঁ মানে হয়তো আহ ভাবিব মানে কি হয় মানে যন্ত্ৰপাতি ৰাতিপুৱা উঠাৰ পৰা আমি হ ত' অ', অকনমান দূৰলৈ যাবলৈ হ'লে আমি এতিয়া গাড়ী এখন বা আহ গাড়ী বা হওক বা বা। আমাৰ দেশ বিদেশলৈ গ'লে উৰা জাহাজেই হওক ৰেল সেৱাই হওক, এ সকলোবোৰ যন্ত্ৰপা তাৰ উপৰিও মানে কৃষিকাৰ্য হওক কথা কবলৈ গ'লে আগতে মানুহে ধৰি লওক নাঙলেৰে বহুত এ কষ্ট হৈছিল মানুহৰ শাৰীৰিক শ্ৰম যিমান হৈছিল হয় সেই সেই সমানে মানে আমাৰ উন্নতি হোৱা নাছিল, আমাৰ উৎপাদন হোৱা নাছিল, কিন্তু আধুনিক যে যন্ত্ৰপাতি ট্ৰেক্টৰ হওঁক বা পোৱাৰ টিলা হওঁক, আৰু নতুনকে আৰু কি কম, হয়। কম্বাইন হাৰভেষ্টাৰ বুলি আৰু এটা মানে উম যিটো শস্য চ খোৱা বোৱা পাৰিবা মৰণা মাৰিব পাৰি, এহ তেনেকুৱা যন্ত্ৰ পাতি মানে আমাক আহ উৎপাদন বৃদ্ধিতে হওক বা সকলো আ কামতে মানে আমাক যথেষ্ট খিনি অ', মানে অৰিহণা যোগাইছে তাৰওপৰি আমি ঘৰ আজিকালি মানে এখন ঘৰ, ঘৰত আমি ধৰি লওক যিকোনো কাম কৰি আমি হাত-হাত ব্যৱহাৰ কৰিব নলগা বুলিও কব পাৰি কাৰণ কাপোৰ ধু আমাৰ ৱাচিং মেচিন এ তাৰ উপৰিও আমাৰ চাফ কৰিবলৈ কিছুমান ধৰ ভেকুৱাম উম, ভেকুৱাম বা স্মাৰ্ট ভেকুৱাম ক্লিনাৰ আমাৰ ঘ-ঘৰ বিলাকত এ দেখা গৈছে, তাৰ উপৰিও উদ্যোগিক খণ্ড ওপৰতো মানে আজিকালি এ এ বেছি মানে উৎপাদনৰ কাৰণে এ য-যন্ত্ৰপাতি বোৰে মানে ব্যৱহাৰ কৰা হয়। গতিকে ৰাতিপুৱা উঠাৰ পৰা ফেনৰ পৰা টিভিৰ পৰা মোবাইল ফোনৰ পৰা মানে সকলো খিনি যন্ত্ৰপাতিৰে অৱদান মানে সেই সকলোবোৰ যন্ত্ৰপাতি আমি ব্যৱহাৰ কৰি আহিছোঁ।
হয়, হয়, হয়, হয় সুন্দৰ কথা কৈছে। আপুনি কৈছে যে আমাৰ আপুনি গোটেইখিনিয়ে সামৰি লৈছ ভাল লাগিছে মানে কৈছে, যে আমাৰ যিবিলাক উদ্যগ আছে সেই উদ্যোগ বিলাক আমাৰ শ্ৰমিকৰ পৰিমাণটো কমি গৈছ ছে কাৰণ আমাৰ যন্ত্ৰপাতিয়ে অ', যথেষ্ট খিনি আমাক
পৰিমাণ কমি গৈছে লগতে শ্ৰমিকৰ শ্ৰম কমি গৈছে, কষ্ট কমি গৈছে, হয়।
হয়, হয়, হয়, খুব ভাল কথা কৈছে আপুনি, আহ এ এতিয়া আপুনি মোক কিছুমান যন্ত্ৰ পাতিৰ অসুবিধাও আছে সেই অসুবিধাবিলাক অকণমান ক'ব পাৰিব? নেকি হয়-
হয় হয় যন্ত্ৰ পাতিৰ অ অসুবিধা হয় অসুবিধা আছে বুলি মই ভাবো কাৰণ আমি এ আমি জানোঁ যে আমাৰ অসমৰ মাটি সাৰুৱা আমাৰ অসমৰ মাটি- এ কিম এ জীপাল বা- সাৰুৱা কিন্তু আমাৰ যেতিয়া মানে আধুনিক যন্ত্ৰ পাতিবোৰ ব্যৱহাৰ- পৰা গৈছে তাৰ ফলত মানে আমাৰ উৰ্বৰতা বোৰ নষ্ট হৈ গৈছে মই খেতিৰ ক্ষেত্ৰতে কব গ- গু গুণাগুণ ন হৈ গৈছে তাৰ উপৰিও মানে উ ধৰি লওক এ যান বাহন- যিমান মানে এ বেছিকৈ দ্ৰুত গতিত চলিব ধৰিছে তাৰ ফলত মানে- অ এক্সিডেণ্টৰ বা দুৰ্ঘটনাৰ মানে দৰে সমস্যা - তা মানে বৃদ্ধি হৈ গৈছে অ হয় উ ক্ষতি সাধন হৈছে- ধোঁৱাবলাকে আমাৰ আহ পৰি পৰিৱেশ বৰ প্ৰদূষন কৰিছে হয়। এ তাৰ উপৰিও ধৰি লওক উম কিছুমান যন্ত্ৰ পাতি আমি- ঠিক ব্যৱহাৰ নাজানো যাৰ ফলত আমি বিভিন্ন ধৰণৰ সমস্যা - ছাৰ সন্মুখীন হৈ আহিছোঁ হয় হয় হয়-
সুন্দৰ কথা হৈছে আহ কৰ্ম সংংস্থা যন্ত্ৰ পাতি আমাৰ। কৰ্ম সংস্থাপনত এ বিশেষ ভাৱে অসুবিধা দিছে নেকি বুলি ভাবে নেকি আপুনি? মানে ধৰি লওক যন্ত্ৰ পাতি ওলোৱাৰ-
কৰ্ম সংস্থাপনত মানে শ্ৰমিকৰ সংখ্যা অ শ্ৰমিকৰ মানে- কমাইছে যন্ত্ৰ পাতি আজিকালি মানে এনেকুৱা হৈ গৈছে যন্ত্ৰ পাতি বহুত কাম কৰি পেলাব পাৰি - এ ধৰি লওক অ কি আমি কম্পিউটাৰ টোৰে কথা ক'ব পাৰোঁ - ধৰি লওক কম্পিউটাৰটয়ে মানে উ এনেদৰে মানে কাম- কৰে যে এ দহজন বা বহুত কেইজন মানুহৰ কাম এক লগত কৰি পেলাই- গতিকে সেই সেই সময়ত মানে আমাৰ শ্ৰমিকৰ সংখ্যাটো অ- উ শ্ৰমিকৰ প্ৰয়োজন নোহোৱা হৈ গৈছে গতিকে প্ৰভাৱ। পেলাইছে কৰবাত নহয় কৰবাত হলেও আৰু ধৰি লওক তাৰ উপৰিও আমাক অ সুবিধাও দিছে যথেষ্টখিনিক-
হয় হয় হয় হয় সুন্দৰ সুন্দৰ কথা কৈছে আপুনি- অ আমি যে আগতে ব্যৱহাৰ- কৰি আছিলোঁ বা আমাৰ সকলোৰে ঘৰে ঘৰে টেলিভিশন যিটো আমাৰ টিভি বুলি কওঁ আমি- আহ বা আমাৰ যিটো বাতৰি কাকত বুলি কৈছিলে আৰু যন্ত্ৰ পাতি- পৰা আমাৰ এইবিলাকৰ কিছু নহয় কিছু অ ব্যৱহাৰ বিলাক কমি গৈছে বুলি ভাবে নেকি আপুনি?
উম হয় এ বাতৰি পঢ়া অভ্যাসটো হয় মই এইটো হয় বুলিয়ে ভাবোঁ - কাৰণ অ আগতে মানুহে বাতৰি কাকত যে ঘৰে ঘৰে - ঘৰে বাতৰি কাকত বিলাব আহিছিলে সেই বাতৰি কাকত পঢিছিলে- টো যেতিয়াৰ পৰা যন্ত্ৰ পাতিৰ মানে অ দ্ৰত- হৈছে তেতিয়া মানে এনেকুৱা হয় হয় যে উ মানুহে- হাতত মোবাইলটোৰ হাততে থাকে আৰু লগে লগে যিকোনো এটা বহুত দূৰ দূৰণিৰ ঘ- টনা নহয় সকলো নিউজ আমি বাতৰি আমি মোবাইল টোৰ জৰিয়তে- বা টিভি তৰ জৰিয়তে পাওঁ গতিকে উ বাতৰি পঢ়া যিটো ধাউতি - যিটো মানুহৰ উম যথেষ্ট পৰিমাণে কমি আহিছে যিটো মই এইটো বেয়া অভ্যাস বুলি কওঁ কাৰণ- আমি এই মোবাইল চোৱা। কৈ বা টিভি চোৱাতকৈ আমি যেতিয়া পঢ়িম ন আমি সেই বস্তুতটো আমাৰ কাৰণে যথেষ্ট অ খিনিয়ে অ ভাল বুলি ভাবো কাৰণ তাত কেৱল ভাল কথা
হয় হয় হয় হয় নিশ্চয় আপোনাক বহুত বহুত ধন্যবাদ জনাইছো তাৰেপৰি মই আহ আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। যে ধৰি লওক আমি যন্ত্ৰ পাতি ব্যৱহাৰৰ জৰিয়তে আমাৰ টকা পইচাৰ যি। খৰচ সেই খৰচ খিনি আমি কমাই আনিব পাৰিছো বুলি আপুনি ভাবে নেকি।
মই এ যন্ত্ৰ পাতিৰ জৰিয়তে টকা পইচাৰ খৰচতটো কমি অহা যেন মোৰ লগা নাই বাঢ়ি যোৱা যেনহে মোৰ লাগিছে সটো মানে মই ভাবিছো আৰু এইটো সকলোৰে বেলেগ বেলেগ চা কাৰণ আমাৰ যিমানে যন্ত্ৰ পাতি নতুন নতুন যন্ত্ৰ পাতি আমাৰ বজাৰলৈ আহিব। আমাৰ সেই উম যন্ত্ৰ পাতিটো আমাৰ কষ্ট কৰাতকৈ ভাবো যে সেই বস্তু আমি ঘৰলৈ কিনি আনো বা আমি তেনেদৰে আমি কম কষ্টৰ জৰিয়তে যন্ত্ৰ পাতিৰে আমি কাম বোৰ চলাই নিও আমি সেইটো কথা আমি ভাবো গতিকে তেতিয়া আমাৰ খৰচৰ কথাটো হে নপৰে যে আমাৰ খৰচটো অ বাঢ়ি গৈছে এ তাৰ বাহিৰে আৰু যদি খৰচ কমৰ কিবা ধাৰণা আছে তাৰ বিষয়ে মোৰ মনত এতিয়ালৈ অহা নাই মোৰ মই আৰু খৰচটো এই কাৰণে ব। মোৰ লাগে আৰু
হয় হয় হয় হয় নিশ্চয় ভাল কথা হৈছে আপুনি আহ মই যেনেকে আপোনাক ক'লো টকা পইচাৰ ক্ষেত্ৰত এ খৰচটো বঢ়াই গ'ল আপোনি বাঢ়ি যোৱা বুলি কৈছে ঠিক তেনেদৰে আমাৰ সময়ৰ ক্ষেত্ৰত আমি যে জানো সময়ত টো অতি মূল্যবান এই যন্ত্ৰ পাতি ব্যৱহাৰে আমাক সময়খিনি আগুৱাই লৈ গৈছে নে পিছুৱাই লৈ গৈছে।
অ সময় সেই সময়ে আগুৱাই লৈ গৈছে আমাক আমাক মানে ধৰি লওক বহুত খিনি আগুৱাই লৈ গৈছে কাৰণ আমি কম সময়ত যন্তু আমি ধৰি লওক যদি আগৰ কথাই কওঁ যদি আমি গুৱাহাটীলৈ যোৱাৰ কাৰণে আমি গাড়ী নাপালো হয় আমিতো একিম। এ এ এতিয়া যেনেকৈ এক ঘণ্টা বা দুই ঘণ্টাত আমি উম নলবাৰীৰ পৰা গুৱাহাটী যাবলৈ আমি দুই ঘণ্টা বা এক ঘণ্টাত যাই পাওঁ কিন্তু যদি যন্ত্ৰপাতি নাথাকিল হেঁতেন আমি যাই নাপালোঁ‌ হয় হেঁতেন বা আমাৰ কামবোৰ পিছুৱাই গ'ল হেঁতেন গতিকে যন্ত্ৰ যন্ত্ৰ পাতিয়ে মই ভাবোঁ বহুতখিনি আমাক আগুৱাই লৈ গৈছে সময়ৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি আগুৱাই লৈ গৈছে।
আগুৱাই লৈ গৈছে। হয় হয় হয় সুন্দৰ কথা কৈছে আপুনি অহ এতিয়া মই এই অকনমান যদি আমি স্কুলীয়া জীৱনলৈ ঘূৰি যাওঁ যন্ত্ৰ পাতি আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ পঢ়াৰ ক্ষেত্ৰত বিশেষকে পঢ়ি পঢ়াৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিছে বা কিবা অসুবিধাৰ সৃষ্টি কৰিছে বুলি আপুনি এ ক'ব বিচাৰে নেকি?
হয় হয় এইটো মানে অ মই ক'ব গলে এ দুয়োটাই হৈছে বুলি মই ক'ব বিচাৰোঁ কাৰণ এ যন্ত্ৰ পাতি তেতিয়া আমাক পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি সহায় কৰিছে আহ ধৰি লওক আমি নজনা কথা এটা তৎক্ষণাৎ যদি আমি উম ইণ্টাৰনেটত আমি চাৰ্চ কৰোঁ আ অনুসন্ধান কৰোঁ আমি এ পতকৈ জানি ল'ব পাৰোঁ। তাৰ উপৰিও ধৰি লওক এম কম্পিউটাৰ শিক্ষাই যি ল'ৰা ছোৱালীক আগুৱাই লৈ গৈছে এ বহুত নজনা কথা শিকাই আছে এ তাৰ উপৰিও কি বেয়া গুণ আছে। কাৰণ যেতিয়া মানে ল'ৰা ছোৱালীয়ে এ মোবাইল এটা হাতত পাব অ তেওঁলোকৰ যিটো ভালটো চোৱাৰ লগতে অকনমান বেয়া তোৰ ফালেও তেওঁলোকে উম ধাউতি মেলে বুলি মই ভাবো এ তেনেদৰে তেওঁলোকৰ মনবোৰ অকনমান হ'লেও মনোযোগ এ কিতাপৰ পৰা মনোযোগ দূৰত গুচি আহে কিতাপৰ লগত অ সম্পৰ্কটো অকনমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত বেয়া হোৱা দেখা যায় গতিকে ইয়াত দুয়োটা ভাল গুণ দুয়োটা গুণ থকা বুলি।
বেয়া গুণ আছে ভাল বেয়া দুয়োটাই আছে হয় হয় হয়। বহুত ভাল কথা কৈছে মানে মই ভাবিছিলো যে আপোনাৰ যে আমাৰ এটা ডাঙৰ মহামাৰী এ দুহেজাৰ ঊনৈশ বিশ ত গৈছিলে যে, কৰুণা বুলি কয়। হয় কৰুণাৰ সময়ত আমাক আমাক মো'বাইল চি ছাত্ৰ ছাত্ৰীসকলক পঢ়াত
হয় যথেষ্ট পৰিমানে সহায় কৰিছে বুলি মই ভাবো কাৰণ সেই সময়ত এ মানে অহ মোবাইল তোৱে যে একমাত্ৰ মানে আমি কাৰণ এজনৰ লগত মানুহৰ লগত কথা পাতিব নোৱাৰোঁ কাৰো সং সংস্পৰ্শলৈ আহিব নোৱাৰোঁ গতিকে সেইখিনি সময়ত আমাক মোবাইলেই কেৱল শিকাৰ ক্ষেত্ৰ ত আমি অকলশৰীয়া জীৱন কটাই ইমান অশান্তি লাগে সকলো জানেই মনোৰঞ্জনৰ ক্ষেত্ৰত ক্ষেত্ৰতে হওঁক সকলো ক্ষেত্ৰতে আমাক মোবাইলে সহায় কৰিছে শিক্ষ শি ছাত্ৰ-ছাত্ৰী ছাএসকলক বিশেষকে তেওঁলোকৰ পাঠ্যক্ৰমৰ বিষয় বস্তু বোৰ আগবঢ়াই লৈ যোৱাত মোবাইলে সহায় কৰিছে। অহ সেই সময়ত মোবাইলৰ যথেষ্ট ভূমিকা আছিল বুলি মই ভাবো
হয় হয় হয় হয় ত বহুত ভাল ভাল কথা কলে আপুনি আপোনাৰ পৰা বহুত
হয় মোৰো ভাল লাগিল আপোনাৰ ওচৰত এইখিনি কথা মই ক'ব পাৰি বা আপোনাৰ আপুনিও মোক ইমান ধুনীয়া ধুনীয়া প্ৰশ্ন কৰাৰ কাৰণে আপোনাক
হয় হয় হয় হয় ঠিক আছে মই আপোনাৰ পৰা ভৱিষ্যতলৈকে আৰু বহুত কথা কথা এ জনাৰ বাবে ইচ্ছুক অহ নিশ্চয় ভৱিষ্যতে আপোনাৰ পৰা মই হয় জানিব আপোনাক পুনৰ মই লগ পোৱাৰ আশাৰে আজি আজিলৈকে মই আপোনাক ধন্যবাদ জনাইছোঁ। হয় ধন্যবাদ হয়